অ' কি, শুনা পাইছো, কি কৰি আছে? ছাহ
এইয়া এই কিবা কিতাপ এখনকে চাই আছিলো।
অহ।
এই তাকে আৰু বাকী আপোনাৰ ভালে আছে?
আছোঁ এতিয়া অলপ ভালেই। তোমালোকৰ ভাল?
অ' ভালে আছো দিয়ক। আপুনি কিবা কৰি আছিলে নেকি?
মই অলপ আগতে আচাৰ অলপ বনালো আমৰ। আমৰ আচাৰ বনাব এইবাৰ মানে আমাৰ আচাৰ বনোৱাই নাছিলো এতিয়াহে আজিহে বনাইছো। তাকে বতৰটো ভাল হৈছে। পিছে যে বনাবলে তাৰপিছতে অহ কালি আম দুই কেজি আনিলে তাৰ পিছত কাটি কৰি সেই নিমখত কেচ
অ' কেঁচা আম এতিয়াতো বেছিকে কেঁচামা ওলায় আৰু
কেঁচা আম খুব ওলাইছিল।
হয় হয় হয় হয়।
বতৰটো ভাল হওঁতেই কৰি লওঁ। তাৰ পিছত কালি কাটি কৰি নিমখত থৈ। ৰাতি তিয়াই পেলাই আজ আজি মানে ৰ'দত দি এই ধুনীয়া ৰ'দ যে একে একোবে হৈয়ে গ'ল আজি। তাৰ পিছত উম কাৰাজ তাৰপিছত বোলো নাই আজিয়ে কৰিব পেলাওঁ শুকাইছে বোলো তাৰ পিছত তা সেই মচলা চচলা গোটেইখিনি ৰেডি কৰি লৈ। তাৰপিছত আমি খিন সেয়া আচাৰকণ বনালো আৰু উম।
নে মিঠা?
টেঙা বনাইছো। মিঠাও বনাইছো দুবিধ বনাইছো মানে তে আহ দুবিধ বনালো।
পাৰে দে একদম।
অ' এইখিনি মানে কৰিব পাৰো আচাৰ বনাই মই ভাল পাওঁ তাৰপিছত হা, হা, হা বনাই ভাল পাওঁ। খাই ভাল পাওঁ খোৱাই ভাল
অ', অলপ ল'ব লাগিব মই তেতিয়া হলে
নিবা।
হয়, হয়। হয় আ আপোনাৰ হেৰি কি বুলি কয় মিঠা আচাৰত আপুনি কি দিছে।
মই গুৰ দিছো গুৰ চেনি নাখাও নহয় আজিকালি গুৰ দিয়ে গুৰ দি বনাও উ'ম
উ'ম
কেতিয়াবা মাত হে ৰুটিৰ লগত মিঠা আচাৰটো -খাই ভাল লাগে যে অ', তাৰপিছত তাৰপছত মানুহো কেতিয়াবা আলহীও কয় মিঠা নে টেঙা মিঠা হলে ভাল পাই খাই অ তাৰপিছত সেইকাৰণে দুইবিধেৰে বনাই পাইছো আৰু মই বোলো বতৰটো ভাল হওঁতেই উ'ম তাৰপিছত সেইয়া বনাই কৰি আজৰি হৈ পেলাই আৰু এতিয়া মানে সেয়া অকমান বোলো তোমালে ফোন এটা কৰো বুলি
অ', হয়, হয়, হয় ভাল কৰিলে, ভাল কৰিলে। নাই আ আচাৰ বুলি ক'লে মানে আপোনাৰ জিভাৰ পানী পৰিয়ে যায় নহয়। মিঠা আচাৰতটো মই যে আৰু ভাল পাওঁ টেঙা আচাৰতটো মানে চলি যায় আৰু আমৰ খাব পাৰি আৰু কিন্তু আচাৰ বুলি ক'লে মানে অকনমান বেছিয়ে খাওঁ আৰু আচাৰ মিঠাটো আৰু আপোনাৰ সেই বগ হয় ৰুটি ৰুটিৰ লগত আপোনাৰ মানে যতে মই মানে আকৌ মিঠ মিঠা আচাৰ চবতে ভাল পাওঁ দেই ভাতৰ লগতো খাই ভাল পাওঁ আপোনাৰ ৰুটিৰ লগত খাই ভাল পাওঁ। কিবা এটা হ'লেই হ'ল আচাৰ লৈ পেলাই মানে বিশেষকে মিঠাটো এ লৈ পেলাই খাবলে পালে বৰ ভাল পাওঁ। মই আকৌ মিঠা আচাৰ আপোনাৰ বগৰী, তেতেলী, জলফাই এইকেইটা যে বিৰাটেই ভাল পাওঁ।
অ' সেইকেইটা মিঠা আচাৰ ভাল হয় আকৌ। অ'।
খাওঁদে। নোখোৱা নহয়, বগৰীতো কিন্তু মই টেঙাটোতকে আপোনাৰ
অ' সেইটো মানে চবেই ভাল পায় বগৰী মিঠা আচাৰ মই কৰিছিলো, বগৰী আচাৰো কৰিলো অ' বগৰী আচাৰো। কৰিলো মিঠা। আৰু জ্বলাও দুইটা
অ' অ' অ'।
পাই, কিছুমানে হেৰি ভাল পায়।
হয় চব। বৰ বেলেগ বেলেগ জুতি।
অ' জুটিটি বেলেগ বেলেগ।
হয়, হয়, এ মই জানাহেতেন আপোনাৰ পৰা বগৰী আচাৰ মিঠাটো লৈ আপুনি যদি বনাইছে বুলি গম পালো হয় মই ল'লো হয়, অ' ঠিকে আছে আপুনি হেৰি কৰিবচোন, আছে যদি আমৰ আচাৰ অলপ। অ' মই পাৰিলে আপোনাৰ পৰা ল'ম। মানে, মিঠা আচাৰ বুলি- কওঁতে মানে জিভাৰ পানী তো
অ' আকৌ কৰিম লাগিলে এতিয়া আমৰ ছিজন হৈ আছেতো বতৰটো ভাল হওঁতে উম, আকৌ আম আনি পেলাই আকৌ কৰিম। বতৰ ভাল হলে মাজত। সেই বতৰটো বেয়া হওঁতেও মই কৰিছিলো কিন্তু বৰষুণ। খুব হ'ল, বৰষুণক কাৰণে মানে চাৰি দিন নিমখতে থ'লো একেবাৰে কোমল হৈ গ'ল। কোমল হৈ গ'ল কাৰণে বৰ এটা ভাল নহ'ল দেখোন। সেইকাৰণে বোলো আজি আজি আকৌ, এই কালি দুই কেজি আনি এই আজি আকৌ কৰিলো।
অ' হয় দিয়ক ভাল হ'লে ভালেই লাগে। একন বৰষুণ বেছি হৈ গ'লে যে
এই বৰষুণৰ কেইদিনত লৰালিৰিকে কৰিলো সোনকালে বোলো বেছি সোনকাল হ'ল তাৰপিছত নাই বো তেতিয়াহে ভাল হৈছে বতৰটো। এতিয়া কৰিবলৈ ভাল হৈছে তাৰমানানে আমৰ মানে আম উঠুটো যদি টান হয় কাটিব নোৱাৰা হৈ যায়। তেতিয়া হলে মানে ক কাটিব নোৱাৰা হলে দিগদাৰ হৈ যায়। এতিয়া কোমল হৈ থাকো তে আমুঠটো তটো সতে কাটিলে তেতিয়া আচাৰটো খাই ভাল লাগে এনেই মানে বা আমুঠটো নোহোৱ নে কোমল কোমল হৈ যায় যে সেই টো ভাল নালাগে সেইকাৰণে মই বোলো সোনকালে আমটো আনিলে সোনকালে কৰিম বুলি কৰি বৰষুণেহে পন্ধ কৰি দিলে অ' উম ভেঁকুৰ হৈ যায় কিন্তু মই নিমখত দি থৈছো ভেঁকুৰ হোৱা নাই কিন্তু বেছি কোমল হৈ গ'ল।
হয় হয় হয় এ একেৰাখে বৰষুণ দি থাকিলেও বৰ দিগদাৰ লাগে দিয়ক একো কামেই নহয়।
কামেই নহয় কাপোৰ কানি বিলাক একো নুশুকাই। কিমান সেইকেইদিননৰ প প্ৰব্লেম হৈছে দে এতিয়া তেওঁ ভাল হৈছে আজি কেনেকুৱা ৰ'দ?
আজি আপোনাৰ ৰ ৰ'দতটো একে পখৰ ৰ'দ। একদম ৰাতিপুৱা পুৰা খৰ ৰ'দ হয় কিন্তু দুটা বজাৰ পাছত আ আপোনাৰ বতৰটো এক
অ' অকমান বেলেগ হৈ আহিল ক'লা হৈ আহিছিল ন আমাৰো কলা হৈছে।
ক'লা হৈ আহিলতো আহিলেই নাই ইয়াত দিছে আপোনাৰ ধুমুহা নিচিনা আহিলে বতাহ বৰষুণ ধুমুহা একদম ধেৰেকনি। নি মাৰি একেবাৰে আপোনাৰ বৰষুণ। শুনে এজাক ভালকে দিলে। দি পেলাই তাৰ পিছত এই আ আপোনাৰ আবেলি চাৰি টা মান বজাৰ পাছতহে মানে হেৰিটো বতৰটো অলপ কমিছে আৰু মানে বৰষুণ চৰষুণ এতিয়া নাই আৰু এতিয়া অলপ ভাল আৰু বতৰটো
আমাৰ আকৌ বৰষুণ নাই বা গুৱাহাটীতহে বৰষুণ বেছি
হয় নেকি হ'ব পাৰে যে আজিকালি আকৌ আপোনাৰ ধৰি বই নোৱাৰি নহয় ক'ৰবাত দিব এজাক বৰষুণ কৰবাত দিব বোলে ৰ'দ আজি বোলে বহুত ৰ'দ আমাৰ ফালে বহুত দূৰত এনেকে কয় মানে বহুতে এইফালে বোলে বৰষুণ শুনে বৰষুণ এনেকুৱা হৈছে
আমাৰ মানে আন্ধাৰ নিচিনা হ'ল অকনমান তাৰ পিছতে বৰষুণ চৰষুণ
উৰুৱাই লৈ গ'ল তাৰমানে বৰষুণ বতাহে অ বতাহ কিন্তু মাৰিছিল দেই যথেষ্ট মানে বতাহ মাৰিছে আজি মানে বতাহত মানে আপোনাৰ কিছুমান যদি দুই এটা কাপোৰ যদি আছিলে কৰ'বাত গৈ কৰ'বাত পৰিছেগৈ এনে ক হৈছে মানে ডাঙৰে বতাহ আহিছে তাৰমানে একদম গছ চছ পুৰা মানে একদম হালি গৈছে
আহ আমাৰ ইমান নাই
সেই বুলিয়ে ভাবিছিলো কিন্তু এই বৰষুন কোন যাক যে ডাঙৰকে আহি গ'ল সেইকাৰণে ধুমুহাটো মানে নাই কিয় কব বেলেগতহে গ'লগৈ হয়টো কাইলে চাগ আপুনি বাতৰি কাকত কটত পাব মানে ক'ৰবাত ধুমুহা ধুমুহাই মানে টিং চিং উৰুৱাই লৈ গ'ল
উম কৰ'বাত হয় সেইবিলাক গোৱালপাৰা চাইডে বহুত হৈছে নহয় ধুমুহা বতাহ উম আমাৰ নগাঁৱত মানে ইমান হোৱা নাই কিন্তু পিছলে হ'বগে চাগে আকৌ।
অ' হ'ব পাৰে হ'ব পাৰে উম। অ' আপুনি হেৰি মানে আচাৰ বনালে মছলা আৰু কি কি দিয়েনো?
অ' মই হেৰি গোটা মচলা। এ জিৰা তাৰপিছত তে ক কাল জিৰা সৰিয়হ দালচেনি ইলাচি তাৰপিছত মিট জিৰা আৰু গোৱামূৰি তাৰপিছত তে তাৰ পিছতে সেইখিনি জনি অ' গোটেই খিনি গোটা মচলা খিনি খিনি মানে জোখমতে দি ভাজি লওঁ। কনমান কেঁচা গুন্টো যোৱালৈকে ভাজো ভাজি পেলাই ঠাণ্ডা হ'লে সেইখিনি মিক্স মিক্সিত দিওঁ দিয়াৰ পিছতে সেইখিনি পিছত আচাৰত দি দিওঁ আচাৰত মানে আচাৰ খিনি শুকুৱাই কৰি যি কৰিল পিছত মছলা খিনি দিও মছলা খিনি দিয়াৰ পিছত তেলতটো গৰম কৰি থোৱা থাকে সেইকাৰণে অলপ ঠাণ্ডা হ'লে তেল খিনি বাক কি দিও নিমখ হালধি আৰু আগতেই দি থোৱা থাকে মোৰ তাৰ পিছত স খিনি ভালকৈ লৰাই বগৰাই দুদিন মান ৰ'দত দিওঁ ৰ'দ ৰ'দত দিয়াৰ পিছত বটলত ভৰাই দিম। তেনেকে দিওঁ তাৰপিছত মাজে মাজে ৰুদাই। থাকো আৰু কেতিয়াবা কেতিয়াবা ৰদাওঁ আৰু
অ' মই কিন্তু মানে আচাৰ নবনাও মানে ইমান ভালকে নাজানোৱে মানে কৰিব কাৰণে কিন্তু খাইহে ভাল পাওঁ খাই বেছি ভাল পাওঁ মানে মানে কি আৰু নিজে বনাই ইমান না থাকো আৰু ইমান মানে বনোৱা আজিলৈকে মানে হেৰিত পৰাই নাই মানে বনাব লগা হোৱাও নাই বা বনাই পোৱাও নাই আৰু বেলেগে বনালেহে খাই পেলাইহে মানে জুতি লওঁ
অ' মই আকৌ আচাৰতো আগৰ পৰা বনাই থাকো যে বনাম নবনালে ছিজনত আমটো পাও যে নবনালে মন টো বেয়া লাগে সেইকাৰণে বনাাম উম চব বস্তুৱয়ে বনাওঁ মই যি যি ওলাই চিজনৰ বগৰীৰ দিনত বগৰী আকৌ বিলম্বি টেঙা আচাৰ টো বৰ ধুনীয়া হয়
অ' অ' হয় হয় সেইটো মই খাই পাইছো কিন্তু বৰ ভাল লাগে দেই সেইটো টেঙা অ সেইটো টেঙাটোে আকৌ খাই বেয়া নাপাও সেইটো আকৌ ভালেই পাওঁ।
পিছত আচাৰ বনালে সেইটো টেঙা নাথাকে কমি যায় উম।
কমি যায় সেইটো মই পাইছো আপুনি ঠিক কথাই কৈছে হয় হয় হয়। হয় হয় হয় হয় আপুনি হেৰি কৰিব যদি আপুনি আচাৰ অকমান পাৰিলে মোলে অকন বেছিক বনাই থব। আপুনি এবাৰ মই আপোনাৰ হাতৰ জুতিটো ল'ব লাগিব। লাগিব আৰু বন্ধ বনাই মোলৈ থব। খবৰ দিব। দিলে মই তেতিয়া আনিব য যাম আৰু
অ' ঠিক আছে।
অ' ভালেই লাগিলে আপোনাৰ লগত গম পালো আচাৰ বনোৱা কথাতে ঠিকে আছে। হব বাৰু।
আচাৰ জেলি চেলি চব বনাইছিলো এতিয়াহে জেলি চেলি নবনোৱা হলো। মানে মিঠাটো ইমান খাব নোৱাৰো যে। সেইকাৰণে আৰু জেলি চেলি বনোৱা বাদ দিলোঁ।
অ', অ'।
এই আচাৰটোৱে বনাও অম্বল চম্বল বনাও তেনেকে। তাকে বনাওঁ।
উম, উম, ঠিকে আছে বাৰু।
অ'। এতিয়া ভাত বনাবা।
হয়, হয়। ঠিক আছে ন' এতিয়া আৰু অ', হয়, অ', অ', উম, ৰাখক, ৰাখক।